হেল্ল'?
হেল্ল'? অ'!
অ'! কি কৰিছ? হেল্ল'?
গা-ধুই, মা-মামাহঁত আহিলে।
মামা মানে? হেল্ল'?
নাই।
শুনিছোঁ।
তুমি কি কৰিছা?
মই, এনেই পৰি আছোঁ, ককাল বিষ, ধৰিছে!
কিয় বা?
জানোঁ!
উম।
ক'ৰবাত ঠিক কৰিলা নেকি?
জানোঁ পাই!
উম, কালি ভন্টিয়ে কৈ আছিলে।
তোমাক বুজাব কৈছে?
উম।
ভণ্ন্টিয় কৈ আছিলে, ভন্টি যোৱাৰ পিছত, মাক চাব কৈছে আৰু। কাম চামতো সহায় কৰিবি।
উম।
চাই দিবা আৰু?
উম, তাকে তোমক
কি?
তোমালোকে কোৱাটোৱে বোলোঁ।
তোমালোকে কোৱাতে মানে
খোৱাবই লাগিব।
উম।
ভাত পিছে কিহেৰে?
ভাত এ ডিম, হাঁহৰ ডিম এটা আছিলে।
অ'।
তাৰপিছত মায়ে মোক ক'লে ভায়েটোকে ভাজি খাচোন মোক নাখাও মই গোন্ধ পাওঁ মায়ে কৈছে একো নহয় পিয়াজ চিয়াজ দি মই মচলাও দি দিওঁ অলপ ভাজ দিম তই গোন্ধ নাপাওঁ তেনেকে ক'লে তাৰ পিছত ভাজি দিলে মায়ে গুৰি ভাজিয়ে কৰি। সঁচাকে গোন্ধ নাপালোঁ, বাৰু মানে মছলাও দি দিলে ন' লগতে পিয়াজো দি দিলে সেইকাৰণে মানে গোন্ধটো অকল মচলা গোন্ধটো থাকি গ'ল।
অ'।
অ', এ ডিমৰ গোন্ধটো নাহিলে।
উম, উম।
উম, সেইকাৰণে মই খালোঁ অ', কি কি ক'লা?
এবাৰ বোলো ককা অহা নাই নেকি খবৰ ল'বলৈ?
নাই অহা।
কি হবা দা, নাতিনীয়েক আহিছে বুলি গম পোৱা নাই নেক
নাজানো পায়।
এনেই প্ৰত্যেকবাৰ আহোতে মই নিজেও ফোন কৰোঁ ন' এইবাৰ মোৰ নিজৰে মোবাইল বেয়া আছিলে।
উম।
তাৰপিছতো আহি পাহৰি থৈ আহিলো মই।
অ', ভন্তিক
হা?
কিহেৰে
মোকা
কিবা লাগে কাবাক।
উম, সিহঁতক সষ্ট পট লাগে।
অ'। তোমাৰ নাই।
আছে।
নিদিয়ে হে।
উম, নহয় মোৰ বেছি নাই মানে মই বহুত চলালোঁ ৰাতিপুৱাৰ পৰা।
বহুত সোনকালে উঠিলা নেকি? কেইটামানত?
পাঁচটা মানতে উঠিলোঁ।
উঠিলা যদি ফোন কৰোতে নুঠালা যে।
অ',
হম। কোৱা।
মই সেই সময়ত মই কিবা কাম কৰি আছিলোঁ চাগে।
সেই কাৰণে নিজেওঁ ফোন নকৰিলা অ উঠি মেলি।
উম, মই ফোন যোৱা হোৱাই নাছিলে।
হা
উম।
হোৱা নাছিলে।
অঁ
কি হোৱা নাছিলে?
উম, মই ফোন চোৱাই নাছিলো সেই টো সময়ত চাগে বুলি কৈছোঁ।
মই কৈছোঁ যে নিজেয়েতো উঠি মেলি নামাৰিলা। কালি মাৰিম বুলি কৈছিলা। হুম
উম।
হেল্ল হেল্ল নহয় মানে হেয়া পাতিয়া হেৰি তুমি মোক হেৰিয় কথা ক'ম বুলি কৈছিলা নহয় কোৱাচোন? চিনেমা হলৰ কথা।
উম
ক'ত আছে কি?
তোমালোকৰ ই পিনে ক'ত আছে বাৰু?
হা হেল্ল
তোমালোকৰ হেইপিনে ক'ত আছে?
আমাৰ এইফালে চাৰিআলিত আছে, আৰু লখিমপুৰ ফালেও এটা আছে বুলি শুনিছিলোঁ, সেইটো কেনেকুৱা?
লখিমপুৰৰ মানে নাৰায়ণপুৰটো এটা আছে, তোমাৰ বিহপুৰীয়াতো আছে।
নাৰায়ণপুৰটো কেনেকুৱা?
নাৰায়ণপুৰটো ভাল নহয়, এই যে বৰফৰ দেশত যে গোল গোল যে বৰফেদি যে বনাই ঘৰটো। ইগলু বুলি যে কয়, সেই তেনেকোৱা দেখিবলে। তাত তাৰমানে যোনখন পৰ্দা লগাই থয়, পৰ্দাখন ঘূৰণিয়াৰ নিচিনা যে দেখিবলে।
উম।
তাত চাবলে বেয়া হেনো।
অঁ, তুমি তাত চাই পাইছা।
নাই নাই মই যোৱা নাই, মই বিশ্বনাথ চাৰিআলিতে চাওঁ।
এনেই তাততো ভাল হয় না, আমিয়ো চাই পাইছো তাত এই কাৰণে কিবা।
অ তুমি ভণ্টিৰ লগত গছিলা নেকি ন?
অঁ, এনেই মই আগ তে মাহি হতৰঁ লগত গুৱাহাটীতে বেছিকে চাই পাইছো।
উম
ত ইয়াত আমাক তেনেকে ঘৰৰ পৰা যাব নিদিয়ে ন আগতে
উম উম
সেইকাৰণে চোৱা হোৱা নাছিলে কিন্তু সেই ভন্তিৰ লগত সেইবাৰ যে গৈছিল ছিলো বাও গৈছিলে সেইবাৰ চাইছিলো
উম
অ আৰু হেৰি হেল্লো
অ
এইকেইদিন কি চিনেমা ওলাইছে হোলত
গম নাপাও নহয়
ককা দেউতা নাতি খনৰ কথা গম পাও
উম সেইখন কেনেকোৱা হ'ব মেছেজে চাই আছে না উম তুমি চোৱা নাই নেকি
মই যোৱা নাই তাপা এই অলপ দিনৰ পিছত চুৰ পুলিচখন দিব ৰবি শৰ্মা ৰবি শৰ্মা হিৰো
সেইখন কেতিয়া দিব বা
এখন দিন আছে তাৰপা কিবা এ টু যেদ নে কি নামৰ এখন ৰিলি তোমাৰ মুকলি হ'ব হ'বলা চবি আৰু নাজানো দেই অসমীয়াৰ ভিতৰত এই কেইখন এইখনেই জানো আৰু
উম
মোৰো চাবলে যাব মন আছিলে অ সেই তেতিয়াই ভাল চিনেমা চাব যাও ভণ্টিৰ লগত যাওঁ যোৱা পিছত মই যোৱাই নাই গুৱাহাটীত আমাৰ লগৰ খিনি গৈ থাকে
হম
মই সিহতৰ লগত নাযাওঁৱেই
অ যাব লাগে মাজে মধ্যে ওলাই ওলাই চিনেমা বুলি নহয় তাৰমানে।
উম।
এনেই। অকলে হ'লেও যাব লাগে চেণ্টাৰ তেণ্টাৰলৈকে ওলাই কিবা এটা আনোগে খাওঁ।
তোমাৰ মন বিষাই আছে নে। মাতটো বৰ কেকাই কেকাই ওলাইছে।
বিষতটো অলপ আছে কি হ'ল কি নহল মই একো তলকিবই নোৱাৰিলো।
অ'। অ', অ', নহয় মই নিলে বুলি ভাবিছিলোঁ অ'। হেল্ল?
উম।
আমাৰ গাওঁলে।
উম।
ইফালে নিজৰ অৱস্থা বেয়া হৈ আছে আমাৰ ঘৰৰ। পইচা কাৰণে এইফালে, কিমান মানুহে দেউতাক পইচা দিব আছে জানা। আমাৰ মাৰ ভনীয়েক এজনীও এজনি এ এনি বুলি কয়। অনুপ দা হতৰ ঘৰত হে। সিকনৰ ওচৰৰ মানুহ এজনী, মানুহজনিকো দিব আছে।
জাকে তাকে দি কিয় বেয়া হয় নো।
সেইটোয়েটো।
দিবই নালাগে, তোমালোকৰ সেইটো মূৰ্খামি যাকে তাকে দি দিয়া।
আমাৰ দেউতাই যোনে খোজে তাকে দিয়ে আৰু।
তই কি মোক দিয়া মই উভতাই নিদিয়া হেঁতেন একো কথা নাই।
তুমিও উভতাই নিদিয়া ধান্দাত আছা নি।
উম।
আজি এতিয়া দু হেজাৰ টকা এটা লাগে, কিমান হা কি খাব লগা হৈছে জানা?
উম।
এতিয়া মিলাই মেলি দিব এতিয়া, হাতত যোনকেইটা আছে গোটেই কেইটা মিলাই মেলি। দি দিব লগা হব। হয় দিয়া ঘৰত এটকাও নাই আৰু।
উম' উম'।
আৰু পিছে তোমালোকৰ ভাত বনাইছে নাই?
নাই, আ লাগি আছে হোৱাগে নাই।
কিহেৰে বনাব?
হাতেৰে বনাব বনোৱাটো।
সেই চব্জি তব্জি।
চব্জি তোমাৰ ঢেকিয়া।
অ'।
আলু, উম' আলু টেঙা।
তোমালোকৰ সেইফালে আছে ছিঙিব পৰা ঢেঁকীয়া?
উম।
উম। উম, কোনফালৰ পা চিঙা?
হম?
ক'পা ছিঙা?
আমাৰ সেইফালে ফিল্ডখন নাই জানো, এম ভি স্কুলত?
অ', তাত তোমাৰ, তোমা-তোমালোকে চিঙা নে কি?
উম, পুখুৰীৰ ফালে যে যায়।
উম।
পিছফালে মানে আমাৰ ঘৰৰ চাইডৰ বাট তোৱেদি, বাট তাতো আছে, তাৰমানে এনেকে এইফালে সোমাই এনেকে কৰি এক ৰাউণ্ড মাৰি দিলে হৈ যায়।
তোমালোকে চিঙা নে, নে কোনো ভণ্টিয়ে ছিঙে?
জোনে যাৰ মন যায়, কেতিয়াবা সিহঁতে চিঙে, কেতিয়াবা মই চিঙো, কেতিয়াবা মায়ে। সেই মা, কেতিয়াবা ভণ্টি, কেতিয়াবা মামা।
অ', মামায়ো কৰে?
উম।